অ হেল্ল'
হেল্ল'
কি কৰিছা।
আছোঁ এনেই ৰাস্তা অতুনিৰ পৰা ৰৈ
অ কেতিয়া আহিবা।
আহ এক ঘন্টা হ'ব ঘৰলৈ যোৱা।
উম
ভাত কিহে বনাইছা
কিবা কিবি বনাইছোঁ আৰু।
পঢ়া- শুনা
আজৰি হৈ পঢ়িম তুমি?
মই কলেজৰ পৰা আহি পাইছোঁ অলপ আগত। কলেজত মানে আজি ফ্ৰেছাৱা আছিল।
অহ
পোৱালীয়ে কি কৰিছে
আছে।
ভাত কিহে বনাইছা।
কিবা কিবি বনাইছোঁ আৰু।
কলেজ গৈছিলা নাই।
নাই যোৱা। কোন নো বা।
হয়
সতি বাকী ভাল।
ঠিকে থাকে আছোঁ আৰু।
আহ অ
ক্লাছ কলেজৰ ক্লাছ হৈছে নাই।
নাই হোৱা।
ইণ্টাৰ্ণশ্বিপ হৈ আছে।
ড্ৰামা মই বোলো কিনো কৰিছা ফোন এটা কৰো
অ
আজি কলেজত কেলা কেনেকুৱা কাজিয়া হব
কিহৰ নেম মেনচন মত কৰো
মংস চাংগ কিবা আছে নেকি
আছে নেকি
যাওঁ নেকি ভাত খাবলে
আহা
কেইটা বজাত
দেৰিকে
আৰু কি কি আছে
আৰু জানো কি বনাও
ফোন ললা বোলে
ললো
কি
কিবা এটা ললো আৰু
ঠিকে আছে ফোন এটা লবই লাগে নহলে কাম বন বোৰ কৰাত বৰ অশান্তি
উম
তোমাৰ ঘৰত ছাগলী টাগলী আছে নেকি
আহ
তোমালোকৰ ঘাৰত ছাগলী আছে নেকি
আছে
কেইটা
জানো আছে কেইটামান
অকল ম‌ইয়ে কৈ থাকিম নে কিবা কবা
কৈয়ে আছো মই
তুমি কিবা এটা কোৱা আক মই অকল কৈ থাকিলে মই মুখ খন বিষাই যাব তেনেকে হলে
প্ৰগ্ৰেম কেনেকুৱা হ'ল
একদম পুৰা দিনত নাচিছো, বাগিছো আহ আৰু কি লাগে তাতকে।
মই কৈছিলোয়ে নহয়, তুমিহে নাযাও নথও মাৰি আছিলা।
মইনো কি জানো মই বোলো ষ্টেজত উঠাব। নাম চাম সুধিব, কি কি চাবজেক লৈছা সুধিব।
সেইটো কৰেনে নাজানো আৰু। সেইবোৰ সেইবোৰ সুধিলে বৰ অশান্তি।
আজি নাৰায়ণপুৰৰ এখনতো পাতিছে।
নাৰায়ণপুৰ
এখনত, এখনত।
গম নাপাও, কোনো ক'ত পাতিছে। পাতিছে চাগে ধেৰ আছে নহয় যতে-ততে। পাতিছে আজি
গেছৰ ই কে ৱাই চি কৰিবলৈ যোৱা কেনেকুৱা লাইন আজি মানুহৰ।
অ ম মই জানোৱেই গেছ কি কৰিব লাগে।
মই চাৰে চাৰিটাতহে ঘৰ পাইছোহি।
বোলে গেছৰ হেৰি কৰি থোৱা আছিলে।
অ।
তাৰপছত কি-কি হ'ল?
তাৰ পিছত সেইটো উইড্ৰ কৰিছো। উইদ্ৰ হ'ল। আকৌ পৰহিলে যাব লাগিব, পৰহিলে লাষ্ট ডেট।
আকৌ উইদ্র নো
নালাগে, লিংক কৰিবগে লাগিব। এটাত উইড্ৰ কৰিলো নহয়।
কন পিটাই গৈছে নাই?
কম্পিউটাৰ নাই যোৱা। কেইদিনমানৰ পিছত যাম।
খুব আনি খোচকাহি যাওঁ ওলাই ওলাই ৰাস্তই-ৰাস্তাই।
উ। মই সোনকালে আজৰি হৈ লওঁ আৰু।
সোনকালে ভাবো মই। খাবলে যাম অহ। অলপ দেৰিকে যাম আও।
আহ চাৰিডাল চালা পঢ়িব লাগে নে তই। উম উম ঠিক আছে। মই কিবা এটা বনাই লওঁ।
ভাইটিহঁত আছে নাই?
আছে।
উৎপাত।
কা অ সেই আজি কিবা ইচটেতাছ এটা দেখিছিলো মই।
অহ। প্ৰবন্ধ এটা ওলাইছে আলোচনী এখনত। এটো সেইফালে নে।
প্ৰত্যেকবাৰে দি প্ৰত্যেক মাহে দি থকা আলোচনী খনত প্ৰবন্ধ এটা ওলাইছে। আৰু ইটো মানে হে মই আগৰ যোনটো প্ৰাইজ পাইছিলোঁ এক্টিঙত সেইটো বেলেগ এটা গ্ৰুপে মানে মোক অভিনন্দন জনাইছে।
তোমাৰ দেখোন ওপৰৰ নামটো একে আছিলে।
নামটো একেই আছে। বেলেগ এটা গ্ৰুপে জনাইছে অভিনন্দন।
এনেই কবিতা চবিতা লিখা নাই?
লিখো, লিখি আছো।
এ ভাত বনাই আছে যে। লিখিচানে?
এতিয়া লিখি থকা নাই। এতিয়া মই পাকঘৰৰ কাম কৰি আছো। লিখিম আৰু আজৰি হৈ মেলি। নটামান বজাত কিবা এটা। দিনত লিখিছো। এটা। এটাহে মোৰ প্ৰবন্ধটো দিছো। তাৰ পিছত এখন কিতাপ দিলো। কিতাপৰ ভাল লগা
এ ইণ্টাৰ্ণচিপত ইছটোদেন্ত কিমান?
আছ
টোটেল ষ্টুডেণ্ট কিমান?
হাফ চেঞ্চুৰী।
আছে আজি আমাৰ কলেজত একদম পুৰা ৰাস্তা ভৰ্তি গাড়ী এখন যাবলৈ জেগা নাই।
দেখিছো মই ভোকপুৰ মই-মই ফালে গৈছিলোঁ, মই আহোতে দেখিছো ষ্টুডেন্ট।
কলেজৰ সন্মুখৰ বাইকৰ এই বজাৰ মেলা বিলাক মিলিছে।
উম। আমাৰ লগৰো গৈছে বহুত।
তাতে আৰু যিকিটা লগত গৈছিলোঁ সেইকেইটা অ আৰু হেৰালে নহয়।
তাৰপিছত সেই সেইগাল বিচাৰি-বিচাৰি-বিচাৰি-বিচাৰি-বিচাৰি ফুৰিছো আও। লাষ্ট
আমাৰ লগৰো গৈছিলে বহুত তাতে।
দেখিছিলোঁ অ বাইছটা মানত দেখিছিলোঁ। পঠালী পাহাৰ কেইটামান দেখিছিলো তৰাজুলি কেইটামান দেখিছিলোঁ।
অ
তাৰপিছত এইফালে এই আমাৰ গাঁৱৰ দেখিছিলোঁ।
অহ
গাঁ মৰ ধেৰ ল ল'ৰা গৈছে আমাৰ
অ নেম মেনচন মত কৰৌ।
আকৌ ক'বাত পুৰস্কাৰ চোৰস্কাৰ লবলে আছে নি
এতিয়া নাই অলপ দিনৰ পিছত আছে। কম্পিটিচন দুটামান আছিলে তাকে কৰিব লাগি
কৰিবা নে কি
কৰিব লাগিব তোমাক চিঞৰি আছে মায়ে।
অ কৰিবা মানে কম্পিটিচন।
কৰিব লাগিব।
তাৰপিছত সেই মাজে মাজে খবৰটো লৈ থাকিবা।
বাৰু মায়ে চিঞৰি আছে তোমাক।
অঁ হ'ব হ'ব বাই বাই।
নাই হোৱা। নাই হোৱা টাইম। টাইম হোৱা নাই।
নাই।
মইটো ঠিকে খাছো
টা‌ টা।